অ' শুনিছ?
অ' এতিয়া শুনিছো।
অ'কি কৰি আছ?
এইয়া ভাত খাবলৈ লৈ আছিলো। খালা নাই? মাছ, ভাত-কেৰেলা, আলু ভাজি।
অ' মই বনাইহে আছো, খোৱাই নাই, হোৱাগেই নাই।
কি বনাইছে?
মই, মই মাছে হেৰিয়ে বনাইছো, ভুলে বনাইছো। তাৰপিছতে আলুগুটি ভাজিছোঁ।
অ', অ'ভিনদেউ কত?
ভিনদেউ আছে এই ভিতৰতে আছে ল'ৰাৰ লগত।
অ' অ আজি দি কামত নগলে?
কামত গৈছিলে। সেই কাম মানে বজাৰ হে বজাৰলে গৈছিলে। অহ' ধৰ চবেই ঠিকে আছে আৰু ন?
ঠিকে আছে ঠিকে আছে।
অ' ছোৱালীয়ে কি কৰি আছে?
ছোৱালীকো ভাত দিছোৱে খাবলে
অ অ
তুমি ঘৰতে এনেই থাকা নে কিবা কিবি
ঘৰতে এনেই আছো বৰ্ত
আচাৰ চজাৰ বনাই বিক্ৰী কৰিব লাগে আক
এতিয়া আচাৰ চচাৰ বনাবলৈ মানে তেনেকে সেই বস্তুবোৰ ইমান হেৰি কৰিব নোৱাৰো যে গোটাব মেলিব নোৱাৰো।
এ বস্তু একো গোটাব নালাগে নহয় তুমি আমটো গোটালে হ'ল তাৰ পৰা মছলা মছলি আৰু
এ তেনেকে ঘৰত খাবলৈ বুলি কৈছো আৰু তেনেকে ইমান এনেকে বিক্ৰী কৰিবলৈ বুলি কৰা নাই আৰু ব্যৱসায় কৰি আমি ইমানখিনি কৰিব নোৱাৰোঁগে
অ কম পৰিমাণে কৰিব লাগে আক।
এনেই ঘৰত খাবলৈ বা ইফালে সিফালে ইঘক ইঘক দিবলে হৈছে আও আমৰ কৰিলো বগৰী কৰিলো তেনেকে কৰিলো।
অ
উম তাত চাত আছে নেকি এতিয়া লগাই থোৱা।
মই তাত লগাই থৈছো মেখেলা।
অ অ।
মই আমাৰ আচাৰ আচাৰ বনাই বিক্ৰী কৰো নহয়।
অ কৰ নি। অহ কিমান উপাৰ্জন কৰিলে এবাৰ আছা বিক্ৰি কৰি।
মই তোমাৰ সেই মাজতে দোকান দিছিলো নহয় সেয়ঁত মেলা বিলাকত। তাতে বহুত খিনি পালো।
অ এ তেনেকে মেলাই চেলাই দোকান দিবলে
অ মোৰ অকল আমৰ বোলে নহয় তোমাৰ চাউল পি পিঠা, মুড়ি লাড়ু কিবা কিবি ধেই দিছিলো নহয় নাইনপুৰতে হৈছো।
অ অ গম পাইছো বাৰু।
অ
তাকে অ তেনেকে কৰিব পৰা হ'লে তো ভালে আছিলে এ আমাৰ ইয়াত মানে কি হয় তেনেকে মেলা চেলা হ'লেও বহুত আতৰত আতৰত পৰা গুচি আহে যে আমাৰ ইমান থলুৱা হেইবিলাক ইমানকে নচলে চলে যদি মানে আমাৰ পিনে বিলাক সেইবিলাকৰ প্ৰতি ইমান ধান্দা নাইকিয় আলতে সেই মেইন কথা, এ গ'লো মেলিলেও খন্তেকৰ কাৰণে সেইবিলাক কৰি পেলাই এতিয়া বিহুৱে পাতিছে বিহু নাচি মেলি ফুতেনেই যায় সেইবিলাক কৰিবলেনো সময় ক'ত। বিহু চিহু নাচি ঘুৰি মেলি ফু বা নাম চাম পাতিলে নাম গাবলৈ গ'লো সেই তেনেকুৱা বিলাক হেৰি হৈ থাকে যে, নাচ সেইবিলাক কৰিবলৈ সময় নহয়গেও অ'।
তুমি। বেপাৰটো কৰিলো ৰেজিষ্ট্ৰেশচন কৰিলো ৰেজিষ্ট্ৰেশ্যন কৰিলে মানে, নিজেও সুবিধা এটা। আৰু তুমি কিবা এটা সাহায্য পাই থাকা, আৰু নিজৰ সৰু সুৰা বিগনেচ থাকিলে নিজৰ হাতৰচ নিজে ওলাই।
সেই সেইটো বাও হয় বাও
উম আমালোকে নিজৰ খৰচ এতিয়া নিজে ওলাও। মোক এতিয়া ভাইটিয়ে দিবলৈ দৰকাৰ নাই মই নিজৰ ঘৰৰ নিজে ওলাই।
সেই তেনেকুৱা বিলাক কৰিলে নিজে খৰচটো ওলাই যায় বাওঁ
উম তাৰ আমৰ আ চাৰ বুললে নহয় তুমি কাপোৰ কানি বৈ মেলিওো হেৰি কৰিব পৰা নহয় তুমি
উম, অৱ সেইবিলাক হেৰি হয় বাও মাজতে হেৰি। কৰিছিলো বাৰু এনেকে কাপোৰ বিক্ৰী কৰিছিলো। এনেকে বোৱা কাপোৰ চ বোৱা কাপোৰ চাগৰ নহয় মানে কিনি আনি পেলাই বেলেগৰ পৰা লৈ পেলাই এনেকে বিক্ৰী কৰিছিলো। এইটো মানে এটা চিজনতহে বি বিকি যায় বস্তুতো ধৰি লওক, এতিয়া গৰমত এনেকা এই কমতি দামি কাপোৰ বিলাক বিক্ৰী কৰিব পাৰি আও ব্লাজ চেলাওজ তেনেক বিলাক বিক কৰিব পাৰে আজি কালি মানুহ বিলাকে আকৌ, অনলাইন হোৱাৰ পৰা ধৰি ল তেনেকে বস্তু কিনিবলৈ ইচ্ছাই নকৰে মানে।
উম তুমি তেনেকে বিক্ৰী কৰিলো ৰেষ্টছন কৰি ল'বাচোন তুমি এতিয়া গোটত
আছো আছো।
তেতিয়া তুমি ৰেষ্টচন কৰি ল'ব পাৰ উদমিতা ৰেষ্টচনটো
উদ্যমিতাত আকৌ মই হেৰি দি থলো বেলেগ এটা দি থৈ দিলোঁ
বেলেগ দিলো চেঞ্জ কৰিব পাৰে নহয়, মই এতিয়া বেলেগ দি চেঞ্জ কৰি পেলায় নতুন কে লোন আনিছোঁ নহয় লোন আনি পেলাই মই কাম কৰি আছো নহয় তেনেকে
অ
তেনেকে কৰি মায়ে জানে নহয় তোমালোকৰ মায়ে
মায়ে সলালে বাৰু সেইটো শুনিছিলো মায়ে হস্ততা দিলে।
অৱ অৱ
এইটো ভাল কি কৰিছে বাওঁ সেইটো এটা ভাল সেই পালি নহয় ন।
পালো পালো মই তোমাৰ পঞ্চাশ হাজাৰ টকা ওম কাপোৰ অনা দেখুৱা অ পঞ্চা হাজাৰ টকা সূতা অনা দেখাইছো তাৰ পৰা ত্ৰিশ হাজাৰ টকা তোমাৰ কাপোৰ অনাই দেখাইছে মই ডাইৰেক্ বিল বনাই পেলাই তেনেকে দিলে তোমাৰ নিজৰো কিবা এটা ওলাই থাকে দিয়াচোন, মই এতিয়া আকৌ এইটো তোমাৰ উম, এতিয়া নব্বৈ নব্বৈ লৈ ন অ আশী লৈছো নহয় তোমাৰ মই এতিয়া ত্ৰিচ পঁয়ত্ৰিশ হাজাৰ টকা চাবচিডিয়ে দিব
অ এই মানে সৰহকে ল'লে সৰহকে চাবচিটি থাকে ন কমকে ললে কম হয় আৰু
মোক এক লাখ ললে পঞ্চাশ হাজাৰ দিয়ে।
অৱ
আমাৰ এছ টি বিলাকৰ তোমালোকৰ পচ
আমাৰ বিলাকক পঁচিশ হোজাৰ নে বিশ হাজাৰকে দিয়ে ইমান সৰহকে নিদিয়ে আমাৰ বিলাকৰ
উম মই এতিয়া আশীলৈছো নহয় মোক পঁয়ত্ৰিশ হাজাৰ দিব আক চাবচিডিটিত
অৱ অৱ
তাত সেই কৈ দিছে এতিয়া লোনতো খতম হোৱাৰ লগে লগে মোক দিবই আৰু মানে কাম খিনি কৰি থকাটো দেখুৱাইছো। চ যে সেইটো কাৰণে আক
অ আমাৰ বিলাকৰ ইমান হেৰি নহয়ে মানে এ অ আমাৰ বিলাকৰ মানে এতিয়া কি হয় মই এতিয়া লৰা এৰি থৈ পেলাই। এ ইফালেও যাব নোৱাৰো সিফালেও যাব নোৱাৰো ইয়াতো ধৰি লও ওচ- ওচৰতে দেউতাহঁত আছে চাব মেলিব পাৰে। অ তেনেকে ওচৰতে এইখন লৰাও যিহে শনটি ল'ৰা হয় মই হৈ যাব। কাৰো লগতে থও মানে না বাপেকৰ লগত থৈ যাব পাৰোঁ না ওচৰতে আমাৰ পেহী এজনী থাকে পেহীৰ লগত থৈ যাব পাৰো না আমাৰ পুৰণা ঘৰত থৈ যাবগে পাৰোঁ ই মানে এনেকা অঁতপালি নহয় একোৱে কৰিব নোৱাৰো কলো নহয় মই।
অ এই ল'ৰা মানুহ তেনেকুৱাই অকনমান দুষ্ট হবই আও।
ইফালৰ পৰা সিফালে গাটো লৰাবই নোৱাৰো মানে মই। তাৰ জহতে মানে একদম পুৰা বন্দী হৈ যাব লাগে।
আমাৰো সেই একেহে ছোৱালী হলে কি হ'ল যি উৎপাত এক ছেকেণ্ড শান্তি নাথাকে মই তাৰ মাজতে উপায় নাই কৰিছো আও।
এতিয়া কেটকা মান মানে এনেকে ধৰি লোৱা সেইবিলাকতো কৰিব নোৱাৰিলোৱেই এতিয়া নিজৰ মাটি চাতি ৰুই মেলি আজৰি হলোঁ বোলো আনৰ তাত হাজিৰা কৰিব গ'লেওতো কিবা এটা উপাৰ্জন কৰিব পাৰিম ন নিজৰ খৰচ এটা ওলাই থাকিব। অ সেইটো কৰিবলৈ যাম বুলি ভাবি আছোঁ। কিন্তু এতিয়া সি থাকিলে মই কেনেকে যাম মানে ভিনন্দৌ বজাৰ নথকা বাৰ টোত মই লৰাক থৈ পেলাই তেনেকে যাব বজাৰ থকা বাৰটোত মই যাব নোৱাৰিম মানে অকল বজাৰত নথকা বা কেইটাতহে যাব পাৰিম।
এনে এতিয়া ইমান ধুনীয়া সুবিধা আহি আছিলে তুমি পাৰিলা হলে ক লৰা টোক।
সেইটোৱে কথা এই লৰা জহতে ফচি যাব লগা হৈছে মানে।
উম উম।
লৰাই কিমান হেৰি কৰি থাকে ইফালে ক'তো থৈ যাবই নহয় অত গৈ ইটো কৰিব গে তত গৈ সিটো কৰিব গে মানে। তাৰ হেৰিয়তে মই ক'লেকো যাবও নোৱাও মেলিবও নোৱাও।
উম তেনেকুৱা হয় অ ল'ৰা ছোৱালী থাকিলে আমাৰ এতিয়া অকমান ডাঙৰ হ'ল বুলিহে। ডাঙৰ নোহোৱা হেঁতেন আমাৰ একে ঔ উপায়ে নাই।
লৰা ছোৱালী জহতে মানে বহুত দিগদাৰ হৈ যায় গে অঔ কিনো কৰিম কিনো নকৰিম কোনটো কৰিম। কোনটো নকৰিম মানে।
উপায়ে নাই নকৰিলেও নহয় কৰিলেও শান্তি নাই।
অ।
বাকী এটা বৰ্তমান সবেই ঠিকে।
অ আছো আছো সকলো ঠিকেই আছে আও। হাঁহ কুকুৰা কিবা আছে নাই। অ হাঁহ কুকুৰা কিবা আছ- ছে নাই।
মোৰ হাঁহো আছে কুকুৰাও আছে ছাগলীও আছে।
অ গাহৰি নাই পোহা।
গাহৰি মই পোহা নাই মায়ে পুহিছে এটা।
অ-অ হাঁহ কিমান আছে।
চত দানা চানা দি থাকিব লাগে এইবো।
অ হয় বাৰু গাহৰিৰ লগত বহুত কষ্ট হয় হাঁহ কিমান আছে গে।
হা- হা তোমাৰ ডা- ঙ হা আছে পাঁচটা সৰু আছে নটা।
অ।
মুৰ্গী বিশটা মান আছে।
অ মুৰ্গী খাব পৰা হৈছেগে নে।
অ খাব পৰা তেনেকে হোৱা নাই সৰু সৰু হৈ আছে।
অ এতিয়াতো ডিমৰ ছিজন মুৰ্গী চাগে ডিমো পাৰিছে।
উম দিম এতিয়া পৰা নাই পাৰিব আৰু মানে পাৰিবলৈ সেই বি বাহ বিচাৰি ফুৰিছে মই কাইলৈ দিম বাহ। পাৰিলে একেলগে পাঁচটাই পাৰিব দিম পুৰা হেৰি কৰি আছে ককাই আছে।
অ। সেই তেনেকে একেলগতে পাৰিলে মানে ভাল আৰু ব্যৱসায় কৰিব সেইটো এটা ব্যৱসায় ন। ডিম বিক্ৰী কৰিলেও আজিকালি কম দি টকা নেকি এটা পোন্ধৰ টকাকে হ'ব পাৰে।
অ লোকেল ডিমত পোন্ধৰ টকা।
অ- অ ইটো দিম আমাৰ ইয়াত দছ টকাকে নহয়। আমাৰ ইয়াত আাঠ টকাকেহে লয়।
উম জেগাই জেগাই দছ টকা।
অ আমাৰ ইয়াত নহয় আচলতে ডাঙৰ। সৰু লগত কথা এটাা যদি ডাৰটো এতিয়া দৰকাকে যদি সৰুটো হয়তেতিয়াহলে মানে। আস তাকে লয় আও।
অ আমাৰ ইয়াত কিছুমানে দছ টকাকে লয় দেখুনো অ। মই তেনেকে বাৰু ঘৰত দিম চিম আছে যে মই কিনি খোৱাই নাই বাৰু। মই কোৱাহে শুনিছো মই খোৱাই নাই আজিলেকে।
অ আমাৰ হেৰি নহয় আমাৰ তেনেকে আনিয়ে যে। অ আমাৰ আনিয়ে থাকে যে দিম তেনেকে সেইটো কাৰণে মানে ইমান। হেৰি নহয় আৰু সেই লোকেলিমটোলে আমি লোকেল ডিমটো এই পোন্ধৰ টকা হৈ যায় কেতিয়াবা বিচ টকা হৈ যায় সেইটো। নানোৱেই এইটো দিমেই খোৱা হয় আৰু তেনেকে দিম নাখাওৱেই মাছ মাংসটো বেছি হয় মানে।
অ অ আমাৰ দাদা থাকিলে অ কিবা ভাইটি থাকিলেহে আনেেনবা আমাৰ নানেই।
অ এই লৰা কাৰে আচলতে ডিমতটো বেয়া যে সেইকাৰণে মাছটো বা মাংস। পটুৱাৰে।
এনে ল'ৰা-ছোৱালীয়ে বেছিকে দিম খালে বেয়া মানে হেৰি এইটোক কি দি ভিটামিন থাকে যে? ই নে দি ভিটামিন এটা থাকে সেইটো কাৰণে বেয়া, চকুৰ কাৰণে বেয়া।
উম-উম!
চকুৰ পাৱাৰ কমে যে।
উম আচলতে ল'ৰা-ছোৱালীক মাছটোৱে খুৱাব লাগে, মাংসতকে মাছটো বেছি ভিটামিন। এনে চালানী মাছটো নহয় বাৰু এনেকে লোকেল মাছ পালে বেছি ভাল আও আৰু মাছৰো যিহে দাম বাঢ়িছে নহয়, বস্তু কোনো এটা হেৰিয়ে নহয়।
আমাৰ বাৰু মাছ কিনিব লোকেল মাছ লাঙি-থাঙি পা
অ আমাৰ ইয়াত আকৌ তেনেকে হেৰি আছে বাৰু সুবিধা আমাৰ অকল মানে ভিন্ন এনেক পানী-চানিলে বৰকে গৈ মেলি নাথাকে, কোনোবাই যদি মাছ দি দিবহি তেতিয়া খাব নহলে নেখায় আৰু কাঁহীৰ কাষত বিচৰা বিধৰ বুলি কয় যে তেনেকুৱা আৰু।
আহ
আমাৰ মানে হেৰি নকৰে মুখৰ আগত পালে খাব আও, মুখৰ আগত নাপালে নাখায় তেনেকুৱা মানে।
অ! আমাৰ হেৰি ঘৰৰ ডিমৰ লগতে খুৱাওঁ মই, কিনি তেনেকে নোখুৱাওৱেই।
অঁ!
মানে কিনি পোৱাই নাই আজি ভালেমান দিন দিম।
অঁ!
লোকৰ মুখতহে শুনিছো দহ টকা, দহ টকা বুলি মই আজিলৈকে কিনাই নাই।
অঁ! বাৰু ঠিক আছে, তোৰ আচাৰ ব্যৱসায় কথা শুনি ভাল লাগিলে আৰু কৰি যাবি।
অ-অ! এ তুমিও পাৰিলে সোমাই ল'বা।
তাকেহে ময়ো সোমাইহে ল'ব লাগিব এইটো মই এনেকে হেৰি কৰি পেলাই ইয়াত যদি কোনোবা-কোনোবা সোমাই আছে তেতিয়া লগতে মইয়ো সোমাই মেলি ৰেজিষ্ট্ৰেশচনটো কৰি ললে মানে এতিয়া হৈ যাব। উম! বাৰু ঠিক আছে তই ভাত খা। আহ! উম-উম হ'ব দে।
উম-উম!